কি ছ
এনেই আছোঁ ৰ'বা, তুমি কি কৰি আছা?
ময়ো এনেই আছো ৰ'বা।
অ', হয় নেকি, খবৰ ভাল?
উম, ভালেই ৰবা, তোমাৰ?
মোৰো ভাল।
অ', ব্যস্ত আছিলা নেকি তুমি?
নাই, নাই, এনেই আছিলো ৰ'বা।
অ', মই মানে আজি অ', মই মানে আজি এটা বিষয় আলোচনা কৰিম বুলি ভাবিছিলো, ৰ'বা।
কি বা, বিষয়?
অ', মই আজি বন্ধুত্বৰ ওপৰত এনেই অকমান আলোচনা কৰিম বুলি ভাবিছিলো। কি ভাবা তুমি?
অ', এইটোতো বহুত ভাল খ, বচ-বস্তু।
অ' অ', ঠিকেই আমাৰ জীৱনত বন্ধুত্ব এক এ, এক অমূল্য সম্পদ নহয় নে বাৰু।
হয়তো আমাৰ দ্বিতীয়টো বন্ধু আমাৰ বন্ধুৱে হম, হয়।
উ হয়, তুমি ঠিকেই কৈছা, বন্ধুত্ব এক আ মানে স্বাৰ্থহীন সম পৰ্ক বুলি ক'ব, ক'ব পাৰি ন?
অ', যিহেতু আমি এ, সিহঁতৰ লগত যি মনৰ কথা আছে, সেইবোৰ ক'ব পাৰোঁ খুলি।
হয়, হয়, তুমি ঠিকেই কৈছা, যোনবোৰ কথা আমি আমাৰ আ ধৰা ঘৰৰ মানুহক বা আন মানুহক ক'ব নোৱাৰো, সেইবিলাক আমি কথা আমি বন্ধ ৱে এজন ভাল বন্ধুৰ আগত আমি, সকলোবোৰ মনৰ কথা খুলি কব পাৰো।
হয়।
সেই সেনেকুৱাই আৰু এজন আৰু কিন্তু সঁচা ক'ব গলে, আজিকালিৰ যুগত আ, মানে এজন প্ৰকৃত বন্ধু। পোৱাতটো বহুত অ', মানে টান কথা হৈ পৰিছে।
উম, হয়। এজন ভাল অ', বন্ধু পোৱাটো বহুত ভাগ্যৰ কথা। আজিকালি যিহেতু, এজন অ', ভাল বন্ধু। লগত আ, সকলোবোৰ কথা ক'লে
হয়, তুমি ঠিকে কৈছা, এজন ভাল বন্ধুক পোৱাতো আ, ইমানেই কঠিন হৈ পৰিছে। যে আজিকালিৰ মানুহ বিলাকে, বন্ধুত্বৰতো নিজৰ স্বাৰ্থ বিচাৰি ওলায়।
উম।
অহ।
এজন অ' প্ৰকৃত বন্ধু পাবৰ পালে, আমি বহুত বেছি আনন্দিত হওঁ, যিহেতু
হয়, হয় হয়, তুমি ঠিকে কৈছা, কাৰণ কিন্তু ক'ব গলে আমাৰ আটাইতকৈ ভাল বন্ধু বিলাক আছিল, আমাৰ স্কুলৰ দিনৰ বন্ধু বিলাক। নহয়নে?
হয়, এতিয়ালৈ, এতিয়াতো আমাৰ সেই স্কুলৰ কথাবোৰ মনত পৰিলে ভালেই লাগে দিয়াচোন আৰু মনটো বহুত বেছি অ' ভাল লাগে বিদ্যালয়ৰ কথাবোৰ মনত কৰিলে, যিহেতু আমি বিদ্যালয়ত বহুত বেছি ভাল সময় কটাইছিলোঁ।
হয় হয়, তুমি ঠিকেই কৈছা। কাৰণ আ, মানে সেইখিনি সময়ত আমাৰ এনেকুৱা একো নাছিল যে, আমি আমাৰ স্বাৰ্থৰ বাবে বন্ধুত্ব কৰিম কাৰোবাৰ লগত। এতিয়া মানে, যিমান হলেও নিজৰ এটা স্বাৰ্থ জড়িত হৈ থাকে ন। কিন্তু সেইটো সময়ত এনেকুৱা নাছিল যে, আমি কিবা মানে, নিজৰ স্বাৰ্থৰ বাবে কিবা এটা মানে এজন মানুহক নিজৰ বন্ধু বনাম।
হয়, মই ভাবোঁ যে, বন্ধুত্বৰ মূল ভেটিটো হৈছে বিশ্বাস।
হয় হয়, তুমি একদম ঠিক ঠিকেই কৈছা, কাৰণ এ বিশ্বাস নহলে এটা সম্পৰ্ক আহ, গঢ়ি উঠিব নোৱাৰে, আৰু বেছিকৈ সি বন্ধুত্বৰ ক্ষেত্ৰত এনেকুৱা হয়।
হয়, একদম ঠিক কৈছা। বিশ্বাস নাথাকিলে, বন্ধুত্বই শক্তিশালী নহয়।
অ', হয়, হয়, তুমি ঠিকেই ভাবিছা।
কেতিয়াবা বন্ধু বান্ধৱীৰ মা, হেল্ল'
অ', কোৱা।
অ', কেতিয়াবা বন্ধু বান্ধৱীৰ মাজত, ভুল বুজাবুজিও হ'ব পাৰে। কিন্তু সেইটোক আমি, এ ভালদৰে চাব লাগে দিয়াচোন, যিহেতু বন্ধুতো আমাৰ ভাল কাৰণেও কিবা ক'ব পাৰে।
হয় হয়, তুমি ঠিকে কৈছা, এনেকুৱা মোৰ মতে এনেকুৱা, এনেকুৱা ধৰণৰ ভুল বুজাবুজি হ'লে, আমি আহ কথা বতৰা পাতি, ভুল বুজা বুজিতো দুৰ, আঁতৰ কৰিব লাগে, এনেকুৱা নহয় যে ভুল বুজাবুজি হ'ল বুলিয়েই আমি সেই বন্ধুত্বটোও খতম কৰি দিব লাগে।
নিশ্চয়। ক্ষমা আৰু বুজাবুজিৰ মাজতে বন্ধুত্বটো জীয়াই ৰাখিব পাৰি।
হয় হয়, তুমি ঠিকেই কৈছা, আৰু এটা কথা আজিৰ দিনত বহুত চলে যে সামাজিক মাধ্যমৰ যুগত নতুন বন্ধু বনোৱা সহজ হৈ পৰিছে, বৰ্তমান যুগত।
সঁচা কথা, কিন্তু আহ সামাজিক মাধ্যমৰ যিটো, বন্ধুৰ সৰ্তক হোৱাটো জৰুৰী।
আহ, হয়, সকলোৱে সহজে বিশ্বাস কৰা উচিত নহয়, কাৰণ ধৰা, এতিয়া আমি এজন বন্ধুক কেতিয়াবা মানুহ এজনক আমি সন্মুখত লগ পাম, তেতিয়া তেওঁৰ মনত অকমানো যদি আমাৰ কিবা এটা বেয়া চিন্তা কৰে আমি অকণমান ধৰিব পাৰোঁ তেওঁলোকৰ কথা বতৰাত, কিন্তু এতিয়া ধৰা আমি ফোনৰ যোগেদি নহ'ল নাইবা মেচেজৰ যোগেদি আমি ইমান এটা ধৰিব নোৱাৰো যে তেওঁ আমাৰ সন্মুখৰজনে আমাক কেনেকুৱা বিচাৰি আছে। কি ঠিক তেওঁ আমাৰ বেয়া হোৱাটোও বিচাৰিব পাৰে ন।
হয় নিশ্চিত নিশ্চয়। হতাশাৰ সময়ত বন্ধুৰ উৎসাহেৰে নতুন শক্তি পায় যিহেতু
হয় হয়, এতিয়া আৰু হাঁহি বন্ধুত্বৰ বহুত বহু উদাহৰণ পোৱা যায়। তুমি জানাই কাৰণ অ মানে আমি যদি কেতিয়াবা হতাশাত ভোগো ধৰা আমাৰ, বহুত বেয়া লাগিছে বা আমি কিবা কামত বিফল হৈছোঁ, তেতিয়া আমাৰ এজন বন্ধু মানে আমাৰ একদম ভাল বন্ধু এজনে যদি আমাৰ লগত থাকে আমাক বুজাই বা আমাক বুজি পাই তেন্তে আমি বহুত সেই হতাশাৰ পৰা হেৰি পাব বাৰু কিন্তু মানে কিছুমান এনেকুৱা বন্ধু থাকে, যে আমাৰ বেয়াটো বিচাৰে তেওঁলোকে আমাক আৰু সেই কৰি দে যে, অ তই এইটো নোৱাৰ বা কিবা বা এইটো বেয়া ভাল বস্তু বস্তু এটা আমাক বেয়া বুলি ক'ব, কাৰণ তেওঁ নিবিচাৰে যে আমাৰ ভাল হওঁক।
হয় বহুত মহান ব্যক্তিৰ সফলতাৰ আঁৰতো এজন বিশ্বাসী বন্ধুৰ থাকে।
হয় হয় তুমি ঠিকেই কৈছা, এ এনে তুমি তোমাৰ বন্ধু সকলৰ সৈতে কেনে কেনেকৈ সম্পৰ্ক ভাল ৰখা?
মই নিয়মীয়াভাৱে তেওঁলোকৰ লগত যোগাযোগ ৰাখোঁ। আৰু নিজৰ মনোযোগেৰে তাহঁতৰ কথাবোৰ মই নিজৰ মনোযোগেৰে শুনো বা সিহঁতে যিখিনি মানে মোক অ এ এটাৰ মানে হেৰি দিয়ে এটা মোক যিটো মানে সে কথাবোৰ কয় তাহাঁতৰ সেইটো মোৰ বাবে ভালে কয়।
হয় হয় তুমি ঠিকেই কৈছা বাৰু, কিন্তু মই ভাবোঁ যে এজন সেই বন্ধুৰ লগত সদায় যোগাযোগ ৰাখিব লাগিব বুলি কথা নাই, কেতিয়াবা আমাৰ এনেকুৱা হয় যে, কিছুমান আমি এতিয়াই ধৰা আমি নিজৰ জীৱনত বহুত ব্যস্ত এনেকুৱা নহয় যে আমি আমাৰ প্ৰত্যকজন বন্ধুৰ লগত সদায় নিয়মিত ভাৱে কথা পাতিব পাৰো। কিন্তু আমাৰ জীৱনত কিছুমান এনেকুৱাও বন্ধু আছে যে, আমি যদি তেওঁওলোকৰ লগ লগত এমাহ বা দুমাহ পিছতো কথা পাতো, কিন্তু আমাৰ এনেকুৱাই অনুভৱ হৈছে আমিতো অ তেওঁলোকক কালিয়ে লগ পাইছিলো বা কালিয়ে কথা পাতিছিলো।
একদম যিজন এজন ভাল প্ৰকৃত বন্ধু তেওঁলগত সদায় কথা নাপাতিলেও হয় সঁচাকাকৈ প্ৰকৃত বন্ধুৱে এজন পোৱাটো আমাৰ বাবে বহুত ভাগ্যৰ কথা।
হয় হয় তুমি এইটো একদম ঠিকেই কৈছা। কাৰণ অ যদি এই এনেকুৱা যুগ এটাত আমি এজন প্ৰকৃত বন্ধু পাইছো তেন্ত এয়া আমি নিজকে বহুত সৌভাগ্যবান বুলি ভাবিব লাগিব।
ঠিকে কৈছা। তেওঁৰ আমাৰ উন্নতিৰ পথত আগবঢ়াই নিয়াৰ সহায় কৰে। বন্ধুত্ব সম্পৰ্কটো টিকাই ৰাখিবলৈ তুমি কি কৰিব লাগে, তুমি কি ভাবা?
উম, বন্ধুত্ব সম্পৰ্কতো টিকাই ৰাখিব লাগিলে সঁচাক ক'ব গলেতো আমি নিজৰ অ' বন আহ নিজৰ বন্ধুজনক সদায় সৎ উপদেশ দিব লাগে। এনেকুৱা নহয় যে তেওঁ ভুল কৰি আছে বোলে আমি তেওঁক কব লাগে যে অ তই ঠিকে কৰি আছ। তেওঁ যদি ভুল কৰিছে আমি তেওঁক আঙুলিয়াই দিয়াব লাগে। যে নাই তই এইটো ভুল কৰি আছ এইটো নক কৰিবি। কিন্তু যদি আমি এনেকুৱাই যে নাই সি মোৰ বন্ধু সেইকাৰণে তাৰ ভুলত মই এ তাক সমৰ্থন কৰিছো। এইটো এজন প্ৰকৃত বন্ধুৰ হেই নহয় বুলি মই ভাবো।
অৱশ্যে ভাল বন্ধুত্ব জীৱনটোৰ সুখ আৰু শক্তিৰ উৎস হৈ থাকে। বন্ধুত্বৰ তুলনা আন কোনো সম্পদৰ লগতে কৰিব নোৱাৰি মই ভাবোঁ।
অ' অ' ঠিকে কৈছা তুমি। কাৰণ ক'ব গ'লে আমাৰ যদি ধন সম্পত্তিও হেৰাই যায় বা আমি নিজৰ কিবা কামত বিফলো হওঁ, তেন্তে আমি সেনেকুৱা কাম বা ধন সম্পত্তি আমি পুনৰাই পাব পাৰো। কিন্তু এজন যদি প্ৰকৃত বন্ধু ৰা আমি নিজৰ জীৱনৰ পৰা হেৰাই পেলাওতে এ আমি যে সেই বন্ধুজনক আৰু ঘুৰাই পাব পাৰিম তো নহয় আৰু মানে।
সঁচাকৈয়ে বন্ধুত্ব জীৱন এক অমূল্য সম্পদ।
নিশ্চয়। বন্ধুত্বৰ মাজতে আছে বিশ্বাস মৰম সহযোগিতা তা আৰু সুখৰ অনুভৱ।
অহা আমি সদায় আমাৰ বন্ধুত্বৰ সন্মান কৰোঁ আৰু আমাৰ বন্ধুত্বটো সদায় লৈ বজাই ৰাখোঁ।
হয়। ঠিকে কৈছা তুমি, নিশ্চয় আমাৰ বন্ধুতটো সদায় এনেকৈয় থাকিব। মই মই তিয়াও নিবিচাৰো যে আমাৰ বন্ধুত্ব এনেকৈ হেৰাই যাওঁক, যে আমি ব্যস্ত হৈ কৰিলো বুলিয়ে আমাৰ বন্ধুত্বটো হেৰাই যাওঁক। মই সদায় বিচাৰো যে মোৰ পুৰণা বন্ধু বিলাক এতিয়াৰ বন্ধুবিলাক সদায় মোৰ লগতে থাকক। মোক মোৰ ভাল বেয়া সকলো সময়তে মোৰ লগত থাকক।
হয়। ময়ো তাকে ভাবোঁ, এজন প্ৰকৃত বন্ধুৰ জীৱনৰ আটাইতকৈ মূল্যবান ধন আমাৰ বাবে। এই হ'ব লাগে আমাৰ জীৱনৰ মূল মন্ত্ৰ।
অ' খুব ভাল কথা ক'লা। পিছে আজিৰ এই আলোচনাৰ পৰা মই বন্ধুত্বৰ বন্ধুত্ব ৰ ওপৰত বহু কথা পাতিলো বা বহু কথা মই ক'লো তুমিও ক'লা আৰু এনেকৈ যাতে আমি সদায় ইটো সিটোৰ লগত কথা পাতি থাকোঁ আৰু আৰু আমাৰ বন্ধুত্ব এনেকৈ থাকে।
মই বহুত আনন্দিত যিহেতু আমি আজি এটা ভাল বিষয়ৰ ওপৰত কথা পাতিলোঁ। ঠিক আছে ধন্যবাদ বন্ধু।
অ' ঠিক আছে দিয়া, আজিৰ প্ৰথমে ইয়াতে সামৰণি মাৰিছো পিছলৈ আৰু আমি কথা পাতি তি যাম এনেকে বেলেগ বেলেগ বেলেগ বিষয়ে।
অঁ দিয়া।